হেল্ল'
হেল্ল' অ কি কৰি আছে এইয়া বহালোৱে আৰু
অ আচ্ছা আচ্ছা টিকলি কি কৰিছে
টিকলি এয়া ফুৰিব গৈছে অকণমান তলত গৰমৰ কাৰণে ঘৰত থাকিব নোৱাৰি সে
হয় দিয়া উম আৰু তাইক অকমান দেৰি ৰাখিব মই এয়া এ কথা পাতি আছিলো ভাই বোৱাৰীৰ লগত
অ অ
সেইদিনা শ্ৰাদ্ধত কি কি কৰিব তাকে কৈ আছে তাই মোক কৈছে বাইদেউ মই সেয়া কৰিম বামুন টোতো আহিবই আপোনালোকে যেতিয়া আহে আহিব আমি আমাৰ কাম খিনি কৰি লম তাৰ তাৰ পাছত মই ভাত বনাম ভাত বনাই এখন পেলেটত লয় ওপৰত চাদৰ ওপৰত থৈ আহিম মা আৰু দেউতাৰ কাৰণে
অ দিয় অ পিতৃৰ কাৰণে অ
কৈছো কি কি বনাবা কৈছে মায়ে ভাল পোৱা মাহৰ দালি বনাম মাহৰ দালি দৈ ভাত চবজি তেনেকে বনাম আৰু মাছ বনাম মই কৈছো হ'ব দিয়া থয় আহিবা কৈছে অ মই থৈ আহিম অ কৈছে থৈ আহিম অ অ হেৰি পূজা এয়া ক ন আজিকালি যে পূজাৰ দোকানবোৰ
অ
তাতে গৌমূত্ৰ পাই নে
পায় পায় পায় পায় পায়
আচ্ছা মই ভ দাদাক যদি আনিব ক সৰু টেমা পাই ন অ তাকে কৈয় অঞ্জুৱে কৈছে বাইদেউ যদি পাই আপুনি মোৰ কাৰণেও এটা টেমা ৰাখি ল'বচোন
মোৰতো কালি শেষহে কৰি দিলো নহয় আছিলে মইতো ঘৰৰ পৰা এক বটল লৈ আনো ন শেষে কৰি দিলোঁ নহ'লেতো মই আপোনাক আগতে ক'লেই অ কালি পৰহি এই হাতৰ কাৰণে অ আমঠিৰ কাৰণে ঘৰ বিলাক চব কাপোৰ ধোৱা নহ'ল সেইকাৰণে মই এই বেছি বেছিকৈ কাপোৰ চাপোৰ চবতে দিলো
বহুত ভাল
অ মই ঘৰৰ পৰা এক এক বটল আনো হ বাইদেউ
এ আৰু এয়া যে ঘৰ মুচিলে বোলে গৌমূত্ৰৰ এক টোপ দুই এনেকে দি ঘৰ মুচিলে চাহ ৰা বোলে বেমাৰি গুচি যায়
অ অ ঘৰো শুদ্ধ হয় কোনো ই নাহে অ কোনো বেই নাহে সেইটো গৌমূত্ৰ আমাৰতো গৌমূত্ৰ খাইতো উম
সদায় ভাবো তোমাক সুধিম সুধিম গৌমূত্ৰ ক'ত পাই পূজা
আমিতো ঘৰতে আমাৰ ঘৰৰ পৰা গাই আছে নহয় মাহঁতে আনো আহোতে গৌমূএ বুলি ক'লে বটল বটলে আনি দিয়ে
আই অ
আগতে আপুনি যদি ক মই অ অ কবচোন মোক এবাৰ মনত পেলাই দি এনে মই আনোৱে তেতিয়া আপোনাকো মনত যদি পৰি যায় মই আনি দিম একো নাই মই আমাৰ মাহঁতক মই কওঁ যে তেনেকে আমাৰতো সদায় মই পুৱাতে গোমূত্ৰ দি অকমান ঘৰ শুদ্ধ পূজা কৰাৰ আগত ঘৰ শুদ্ধ কৰি লওঁ এটাই ৰুম ইফাল সিফাল সেইকাৰণে গোমূত্ৰ দি ঘৰ পেইলাক অ সেইকাৰণে শুদ্ধ কৰি কৰো সেইকাৰণে মই ক'ম এইবাৰ ঘৰত গ'লে কৰিব আনিম এনে দোকানত পায় অ গৌমুএ গংগাজল চব পায়
চন পাই ন গংগাজল আছে আমাৰ কিন্তু গৌমূত্ৰ নাই
গৌমূত্ৰও পায়
অ আচ্ছা তুমি এইবাৰ গলে প্লিজ মোৰ কাৰণেও লৈ আহিবা মই এনেই ল'ব নাপাই মই তোমাক কিবা এটা
অ এ অ একো নাই এইটোটো আপুনি দিয়ে থাকে কিন্তু মাননি দি থাকে একো নাইতো ঘৰৰে কথা দিয়ে থাকিম দিম আহিলে
তাকে কৈছে বাইদেউ মোৰ গৌ চব আছে কিন্তু গৌমূত্ৰ নাই বাইদেউ মই কৈছো ৰবাচোন মই পূজাক শুধিম কত পাই এইবিলাক
অ যে পূজাৰ দোকানতো পায় পূজাৰ দোকানতো পায় আৰু।
অ ঔ আচ্ছা আচ্ছা।
আমাৰটো ভিদিঅ'ত আহি থাকে অ।
অ অ আৰু পূজা সেয়াও পায় ন এয়া গৰুৰ গোবৰ?
অ গোবৰো পায়টো। কিন্তু দোকানতো আপুনি শুকান পায় অ অনলাইনতো পাব আজিকালি অ অ। অনলাইনতো পাব।
অনলাইনতো পায় অ।
গমূত্ৰও পাব আৰু গোবৰও পায় আজিকালি অনলাইনত।
কি ধুনীয়া ধুনীয়া স্কুৱেৰ স্কেৰ চাইজত পায়।
গোবৰ মই এই আমাৰ ভাই যে ই পৰাগে খুৰীহঁতৰ অ নহয় খুৰীহঁতৰ ঘৰত ৰেল লাইনত তেতিয়া দেখা পাইছো সি যে বাগিচা খেতি কৰিছিল ন ওপৰত এতিয়া মাটি অনলাইনত আৰু গোবৰ অনলাইনত আনিছিল।
অঔ আচ্ছা।
শুকান গোবৰ, কেঁচা গোবৰ যেনেকাে কব তেনেকাই পাব।
তোমালোকৰ মালিক?
মই যেতিয়া য'ত থাকিছিলো আগতে ৰেল লাইন
অ, আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা অ বুজি পাইছো দিয়া।
অ, তাতে তেওঁলোকে এনেকা আনিছিল আৰু। খেতিতো আজিকালি অনলাইন সুবিধাই কৰি দিছে। চব বস্তু টেনচনে নাই। কি বনাব নে কি খালে?
অ, নাই তেতিয়াতো তোমাৰ লগতে খালো যি, এতিয়া মই যোৱাই নাই। দাদাই মোক সুধিছে যে কি বনাবা বা কি খাবা? মই কৈছো এতিয়া মই পাকঘৰত যোৱা নাই চাই পেলাই আপোনাক ফোন কৰি কম দিয়ক। আপুনি যদি ৰুটি আনিব লাগে ৰুটি আনিব আৰু যদি বোলে ভাত আছে ভাতে খাম আৰু দিনৰ আঞ্জাতো নায়েই পূজা।
নাই অ। মই ভাত খিনি বহাই দিছো আজি সেইফালে গলা হল সন্ধিয়া বাটাকৌ এই বিস্কুট সেইবিলাকে খালে সেইকাৰণে। ভাত বহাই দিছো আই মি বজাৰ ফালে গৈছে তেওঁ বজাৰৰ পৰা কিবা আনিব শাক চব্জি আৰু।
অ, আৰু সেই বিস্কুট কেইটা থৈছানে?
বিস্কুত কেইটা নানু টিফিনত কালি লৈ যাব তাক ভাল লাগে। এটাতটো দাদাই ফালি খাই দিছিল।
তাই পাৰ্পলটো বহুত ভাল পায়। তাৰ ভিতৰত খিচমিচ থাকে ন, সেইকাৰণে তাই বহুত ভাল পায় মইও ভাল পাওঁ।
অ, ভাল লাগিছে সেইফালে গৈ অকমান সময় ওলাই। যাওঁতে সন্ধিয়া ভালে লাগিছে।
তাকেতো কি ধুনীয়াকে ঠাণ্ডা, ঠাণ্ডা লাগিছে।
ঘৰি আহি ঘৰত দুটামান সেইটোৱে নানুৰ পঢ়া থাকে সেইকাৰণে নহলেতো সদায় ওলাই যাবও পাৰিলো। কোনো আপত্তি নাই বাচ্ছাৰ কাৰণে আহ। চাব লাগে। সেইটতো নাই, নাই দাদা নাই দাদা গ'ল অকমান দাদা কতনো থাকিবা আজি দেওবাৰ বজাৰ পালে কি
তোমাৰ দাদা লৈ আহিব। তোমাৰ দাদা যেতিয়া বজাৰৰ পৰা আহিব তেতিয়া কব একোৱয়ে নাপ পালো
হয়, এইকেইটাই পাইছো এখন সেইবিলাকে কব। বেচেৰা দোকানী ইয়াতেনে বহি আছিল।
আহ, আচ্ছা।
সেইবিলাকে কব আহিব।
অ, কিন্তু মানুহটো কি দৌৰি থাকে কি? কি দৌৰি থাকে। ঘৰত নাথাকে ভ
অ, এনে কাই দাৱৰি থাকে। দউৰিয় থাকে কামে কৰি থাকে ইফাল। কিফাল কাম কৰে বাহিৰৰ কামটো সবে বেচৰে তাই। আহিয়ে দিয়ে যি বস্তা আনিব আছে।
স'বানে উম।
আহ।
অ।
সেইটোৱেইটো।
এতিয়া।
বহি আছো কৰি আছো।
হয় দিয়া তুমি গৈ পেলাই আকৌ ভাত- চাত বনাই উঠি গা ধুবা?
অ ৰাতি পানী- চানী ভৰাই গা নোধোলে ক'ত মইতো সদায় ৰাতিতো গা ধোৱা হয়। মই দ'হ টা এঘাৰটাততো সেইটো। উম' চাৰে দ'হ টা পানী ভৰাই এঘাৰটা গা পা ধুই বিছনাটো ঠিক কৰোতে এঘাৰটা হৈ যায়।
অ পূজা সিহঁতে কি নাজানে সিহঁতৰ অকণমান ভাৱ চিন্তা নাই যে এইটোত সময়ত?
না তেওঁলোকৰো ই হয় না দেৰিকৈ খানা খাই আৰু নিজৰ- চবেই টো নিজৰ হিচাপতে কৰে আৰু। তেওঁলোকৰ কাম- চাম শেষ কৰি বাচন- চাচন খালী কৰি পানী ভৰ্তি কৰে।
উম' উম'।
সিটো যে ভাবিব লাগে ভাড়া বিলাক ভাড়া দিয়া অকণমান জলদি দিব লাগে। সেইবিলাক নাই আৰু অঁ। সেই মতে কেতিয়াবা চাৰে নটা তো দিয়ে কেতিয়াবা দ'হটা তো দিয়ে।
এইটো তো বেয়া কথা ন'?
অঁ কিন্তু- নিজৰ নিজৰ কথা আৰু তেওঁলোকে শুনা বাবে আৰু আমি কিনোও কওঁ। যে কৰাতো যেনেকে দিয়ে তেনেকেই ভাল এনেকুৱা কে থাকক।
আৰু চাব লাগে ন' তোমাৰ কেতিয়া সুবিধা।
অঁ তেনেকে চাব লাগে দিনতো অকণমান সিহঁতে স্কুল ন'হলে অকণমান দেৰি কৰি দিয়ে। কিন্তু আমি- একো নকও যেতিয়া দিয়ে তেতিয়া ভৰাই লওঁ।
চবৰে সুবিধা চাই পেলাই তেওঁলোকে ভাবিব লাগে ন' এইটো টাইমত এবাৰ দিওঁ।
এবাৰ দিওঁ অঁ কিন্তু আগতে দিছিলে আমাক যে।
আৰু মানুহৰ গৰমৰ দিন ন' গৰমৰ দিনতো লাগেই।
অঁ তেওঁ দিছিল আজি কালি- চাপ্লাইৰ পানী আহি গৈছে ন' চৰকাৰে সুবিধা কৰি দিছে সেইকাৰণে নিদিয়ে বিল-চিল বাঢ়িব।
অ আৰু যে পিছফালে তোমালোকৰ কুৱাঁ এটা আছে পূজা।
অঁ কুঁৱাৰ পানী পৰা আমি চাপ্লাই ইদ উঠাওঁ। উন্নতৰ- পৰা ওপৰত কুৱাঁৰ পানীয়ে- ফিল্টাৰ হৈ ওপৰত যায় ওপৰত আকৌ হৈ টেংকিৰ পৰা ঘৰে ঘৰে যায়।
ঘৰে ঘৰে যায় আচ্ছা।
মটৰৰ পৰা ওপৰত উঠাই ওপৰৰ পৰা ঘৰে ঘৰে যায়।
আজিকালি কিন্তু মাইনাই ইমান ফটো দি থাকে পূজা।
অঁ আজিকালি কৰ'বাত কৰ'বাত গৈ থাকে।
আৰু জানেই আজিকালি সাজোন, কাচোন ইমান ভাল- কে জানে নাই মাইনাই। উম' আৰু ভালো লাগে জানা কিমান মৰম লাগে। অ আৰু সিদিনা অলপতে মেখেলা চাদৰ পিন্ধি পেলাই দিছি- লে ইমান মৰম লাগিছে মেখেলা চাদৰৰ লগত তাইক।
ভাল লাগে ধুনীয়া আছে ছোৱালী চাওঁতে।
উম' কিন্তু এতিয়া- এবছৰ হৈ গ'ল ন' তাইৰো বিয়াৰ চিন্তা কৰিবৰ হ'ল দিয়া ন'।
উম' এক, দুই বছৰ হ'ল। উম' জুন মাহত- চৈধ্য তাৰিখে দুই বছৰ।
জুন মাহৰ চৈধ্য তাৰিখে আচ্ছা। এতিয়াতো- মানে এনেই চাইছে নে?
নাই চোৱা।
অ এনেই চাব লাগে ন'?
চাব লাগে কিন্তু চোৱাই নাই। পি টিচাৰ কৰি আছে ন স্কুলত তাইও